হেল্ল'!
অ।
কি কৰি আছ?
মই শুই আছো ৰ।
ইমান দেৰিলে শুই আছ আজি।
এ, বেয়া টুপনি লাগি আছেৰে মোৰ, পাৰাই নাই।
কিয়? ৰাতিপুৱা কেইটাত উঠিছ?
ৰাতিপুৱা মই দহটা পঞ্চাছ মানত উঠলো।
তাৰপিছত!
তাৰপিছত কি আৰু ফাৰ্ষ্ট মই উঠিলো। চাৰে নটা মানত আকৌ শুইছো নুঠাকে এ দহ টা পঞ্চাছত উঠিলোঁ আৰু টোপনীয়েই লাগি আছে আজি।
এই বতৰটোৰ কাৰণে হ'ব পাৰে।
কিবা এনাৰ্জিয়ে নাই মানে, বহুত ল' এনাৰ্জি ফিল হৈ আছে।
অ'।
টোপনি লাগি থাকিলে কিবা যোচ নাপাই ন!
সেইটোৱে, কিবা খালি নে নাই?
অ', ভাত খালো ৰ। তই কেতিয়া উঠিলি?
মোৰ হ'ল এঘণ্টামান।
অ', কি খালি উঠি?
এই, এতিয়া খামহে ৰ, ৰুটি খাম।
অ', ৰুটি খাৱ নেকি তই?
বাকী, জিম যাবিনে নাই আজি?
জিম জাম ৰ।
তোক হেৰি, ফোন কৰিলোঁ মোক কাৰন এটাত ফোন কৰিলোঁ ৰ।
অ'।
মানে এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিলো।
আচ্ছা!
মানে এটা যে চুল সাম্ৰাজ্য বুলি যে এটা আছে বস্তু এটা, শুনিচনে নাম টো।
অ', ছোলা!
দা অ, দা ছোলা এম্পায়াৰ বুলিও যে কয় ইংলিছত।
অ', অ'।
এনেই চা, সেইটোতো মানে দক্ষিণ ভাৰতৰতো এটা ইতিহাসত মানে চুলসকলৰ মানে অৱদান সাধাৰণ ন, অসাধাৰণ আৰু এ টাৰ মানে তেওঁলোক মানে, তেওঁলোক মানে অকল কেৱল শক্তিশালী শা শাকেই নাছিলে ন, বৰং শিল্প আছিল, লগতে তোৰ স্থাপত্য লগতে তোৰ বাণিজ্য আৰু লগতে নৌ-নৌশক্তি, তাৰপিছত সাহিত্য আৰু মানে প্ৰসাণৰো এটা মানে ক্ষেত্ৰতো মানে অন্যান্য অৱদান আগবঢ়াইছিল সিহঁতে।
অ।
সেটোৱে আৰু মানে আৰু তোৰ চ'ল সাম্ৰাজ্যৰ মানে যোনবোৰ প্ৰভাৱ মানে অকল কেৱল দক্ষিণ ভাৰতেতেটো সীমাবদ্ধ হৈ থকা নাছিলে ন মানে তেওঁলোকৰো নৌ-বাহিনী আৰু মানে তোৰ বাণিজ্যৰ জৰি়য়তে তো দক্ষিণ-পূৱ এছিয়াৰো মানে বহু অঞ্চললৈকে মানে ভাৰতীয় সংস্কৃতিটো মানে বিস্তাৰ হৈছিল আৰু।
আচ্ছা।
এনে সেইটো সেইটোয়ে মানে তই কি বুজ মানে এনেই? চ'ল সাম্ৰাজ্যৰ বিষয়ে?
চ'ল সাম্ৰাজ্য মানে তোৰ দক্ষিণ ভাৰতৰ এটা শক্তিশালী ৰাজবংশ আছিল আৰু।
উম।
আৰু তেওঁলোকে মানে তামিলনাডু অঞ্চলত শাসন কৰিছিল। আৰু এই সাম্ৰাজ্য মানে বিশেষ কৈ নৱম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ মানে শক্তিশালী আছিল আৰু।
উম হুম। আৰু ইয়াৰে মানে উৎপত্তিটো কেনেকৈ হৈছিল তই জান নেকি?
অ তোৰ তাৰে উৎপত্তিটো মানে চুলসকলৰ মানে উল্লেখ প্ৰাচীন তামিল সাহিত্যত পোৱা যায় আৰু। আৰম্ভণিতে তেওঁলোকে মানে এক আঞ্চলিক শক্তি আছিল কিন্তু পিছলৈ মানে ধীৰে ধীৰে এটা বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছিল আৰু সিহঁতে।
অ।
আৰু সেই সাম্ৰাজ্যটো বহুত ডাঙৰ আছিল আৰু তেওঁলোকৰ সা মানে তামিলনাডু, কেৰেলা, কৰ্ণাটকৰ মানে কিছুমান অংশ অন্ধ্ৰ অঞ্চল, শ্ব্ৰীলং তাৰ বৃহৎ অংশ হোৱাটো মানে দক্ষিণ পূব এছিয়াৰ কিছু অঞ্চললৈকে কে বিস্তৃত হৈছিল আৰু।
অ আৰু এনেইটো তোৰ মানে চুলসকলৰটো বিখ্যাত ৰাজসকলো আছিলে ৰজা ৰজাও আছিলে।
আছিল আছিল।
উম যেনেকে ধৰ তোৰ বিজয় লয়া চোলা। মানে ই মানে সাম্ৰাজ্যৰ মানে পুৰঞ্জীৱিত কৰে আৰু ই। আৰু লগতে তোৰ আছিলে ৰাজা ৰাজা বুলি। ৰাজা ৰাজা ওৱান বুলি এটা আছিল নি কি আৰু ৰাজেন্দ্ৰ ওৱান বুলি এটা আছিলে আৰু তেওঁৰ সময়ত মানে তোৰ সাম্ৰাজ্য মানে সৰ্বাধিক শক্তিশালী আছিলে সেইখিনি টাইমত।
অ অ অ।
সেইয়াই আৰু।
এনেই ৰাজা ৰাজাৰ প্ৰথমৰ মানে যিটো অৱদান দিছিল সেইটো অৱদানটো কি আছিল?
উম অৱদান মানে চা তেওঁৰ মানে যিটো সাম্ৰাজ্যৰ বহু লাভে মানে বিস্তাৰ কৰে আৰু। বহুলভাৱে বিস্তাৰ কৰিছিলে মানে শক্তিশালী নৌ-বাহিনী গঢ়ি তোলে আৰু লগতে তাৰ মানে বহু মন্দিৰো নিৰ্মাণ কৰিছিল।
উ
তাতে আৰু মানে শাসনকালক মানে শাসন কালক মানে চ'ল ইতিহাসৰ মানে এটা সোণালী যুগ বুলিও ধৰা হয় এতিয়া
অ অ এইটো মানেজ যিটো ৰাজেন্দ্ৰৰ প্ৰথম সেই ইমান কিয় বিখ্যাত
ৰাজেন্দ্ৰ ওৱানটো ন ত বি খ্যাত হোৱাৰ কাৰণ হৈছে মানে চা তেওঁৰ মানে উত্তৰ ভাৰতলৈ মানে সফল অভিযান চলোই মানে আৰু দক্ষিণ পূব মানে এছিয়ালৈ নৌ অভিযান প্ৰেৰণ কৰিছিলে ত তেওঁৰ সময়ত মানে চোল সাম্ৰাজ্য আন্তঃৰাষ্ট্ৰীয় শক্তি হিচাপে মানে পৰিচিত হৈছিলে সেইবাবে
আচ্ছা মানে চুলসকলৰ শাসন ব্যৱস্থাতটো কেনেকুৱা আছিল
আ তেওঁলোকৰ শাসন ব্যৱস্থা মানে চা তেওঁলোকৰ কেন্দ্ৰীয় ৰাজ্যটোৰ প্ৰাদেশিক আৰু মানে স্থানীয় শাসন ব্যৱস্থাটো মানে সুগন্ধিত আছিল আৰু আৰু লগতে তটো গাঁও পৰ্যায়তো মানে মানে শশানৰ মানে ব্যৱস্থাও আছিলে আৰু য'ত মানে স্থানীয় লোকসকলে মানে বিভিন্ন সিদ্ধান্ত লৈছিল
অ অ অ
বাকি কচোন হেৰি চোল মানে কি এইটো যিটো চোল বাহিনীৰ মানে বিশেষত্বটো কি আছিল
মানে চুলসকলৰ নৌ বাহিনী সেই সময়ৰ মানে বিশ্বৰ অন্যতম শক্তিশালী নৌ বাহিনী আছিল আৰু
উম উম
ইয়াৰ জৰিয়তে মানে তেওঁলোকে বাণিজ্যিক পথ সুৰক্ষিত কৰিছিল আৰু বিদেশলৈ অভিযানটো চলাইছিল আৰু
হু হুত সেইটোৱে
আৰু চুলসকলৰ যিটো বাণিজ্য সেই বাণিজ্যটো কেনেকুৱা আছিল
মানে যেতিয়া ভাৰতত মহাসাগৰৰ মানে বাণিজ্যত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল যেতিয়া মানে চীন শ্ৰীলংকা পিছত মালৈ তাৰপিছত ইণ্ডোনেছিয়া আৰু মানে আৰৱ দেশৰ সৈতে মানে তেওঁলোকৰ মানে সত্ৰিয় বাণিজ্যক মানে সম্পৰ্ক আছিল আৰু সেনুকুৱা আৰু ক
ইয়াৰ যিটো মানে কৃষিৰ বিকাশ সেইটো মানে কেনকে হৈছিল
মানে যেতিয়া তোৰ নদী ভিত্তিক মানে সিন্ধৰনৰ ব্যৱস্থা লগতে টোৰ জলাশয় নিৰ্মাণ আৰু মানে কৃষি উন্নয়নৰ ওপৰত যেতিয়া তেওঁলোকে বিশেষ গুৰুত্ব দিছিল এতিয়া ইয়াৰ ফলত মানে উৎপাদনো বৃদ্ধি পাইছিলে আৰু
অউ আচ্ছা আচ্ছা
হুম বাকী এনেই চুল স্থাপত্যৰ বিশেষ মানে বৈশিষ্ট্য কি বুলি এ ভাব তই
এতিয়া মানে বিশাল মন্দিৰ সুন্দৰ শোদাই তাৰপিছত উচু গুপুৰম আৰু মানে শক্তিশালী শিলৰ নিৰ্মাণটো চুল চাপত্ৰৰ বৈশিষ্ট আৰু। আৰু দক্ষিণ ভাৰতৰ বহু বিখ্যাত মন্দিৰে মানে চুৰ যুগত নিৰ্মিত হৈছিল আৰু। আৰু ইহতেৰ মানে শিল্প কাৰ ক্ষেত্ৰতোও বহুত অৱদান আছে আৰু। ইহঁতৰ ব্ৰঞ্জৰ মূৰ্তি, ভাস্কৰ্য, চিত্ৰকলা আৰু ধাতু শিল্প মানে বহুত ৱৰ্ল্ড ফেমাচ আৰু। আৰু তোৰ বিশেষকৈ মানে নটৰাজ মূৰ্তি আৰু মানে চুল শিল্পৰ অনান্য নিৰ্দেশন আৰু।
হম হুম হুম।
এনে খাদ্যৰ বিকাশ হৈছিল নেকি ইহঁতৰ সময়ত?
সাহিত্যৰ বিকাশটো নিশ্চয় হৈছিল, কাৰণ চোৱা যেতিয়া তামিল সাহিত্য, কবিতা ধৰ্মীয় গ্ৰন্থ আৰু মানে যেতিয়া, এইটো কি বুলি কয়? তোৰ ধৰ তৰ শিলালিপিৰ সংখ্যা আছিলে ন এই সময়ত মানে বহু লাভে মানে বৃদ্ধি পাইছিল আৰু।
অ অ আৰু সেই সময়ত মানে সমাজ কেনেকুৱা আছিল?
সমাজ মানে যেতিয়া কৃষক লগতে তোৰ ব্যৱসায়, শিল্পী, সৈনিক আৰু মানে যেতিয়া পণ্ডিতে সমাজৰ বিভিন্ন স্তৰ গঠন কৰিছিল তেতিয়া শিক্ষা, ধৰ্ম আৰু মানে সংস্কৃতিৰ ওপৰত বিশেষ বিশেষ মানে গুৰুত্ব দিয়া হৈছিল আৰু।
অ অ আচ্ছা আচ্ছা। এনে ধৰ্মীয় অৱস্থাটো কেনেকুৱা আছিল?
ধৰ্মীয় অৱস্থা চাব গ'লে আমি চা যেতিয়া মূৰত মানে শৈৱ আৰু মানে বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ আছিল তেতিয়া মানে কিন্তু তেতিয়া মানে অন্য ধৰ্মৰ প্ৰতিও মানে মহনশীল মনোভাৱ মানে দেখাও গৈছিল মানে। চ' ধৰ্মতটো মানে তেনেকুৱা আছিলে তেতিয়া।
অ অ। এনে চোৰসকলৰ যিটো আন্তৰাষ্ট্ৰীয় প্ৰভাৱ সেইটো কি আছিল?
উম মানে তেওঁলোকৰ বাণিজ্য আৰু মানে নৌ ভি-অভিযানৰ মানে ফলত ভাৰতীয় সংস্কৃতি, লগতেটো স্থাপত্য ভাষা আৰু ধৰ্ম মানে দক্ষিণ পূ-পূব এছিয়াৰ বহু দেশলে মানে তোৰ বিস্তাৰ লাভ কৰিছিলে আৰু।
আচ্ছা-আচ্ছা-আচ্ছা। আৰু চোল সাম্ৰাজ্যতটো মানে দুৰ্বল কিয় হৈ পৰিল পিছত?
কি কৈছো?
চোল সাম্ৰাজ্যতটো মানে পিছত দুৰ্বলকে হৈ পৰিল?
অ অ দুৰ্বল হৈ পৰিল কাৰণ মানে চা, যেতিয়া আভ্যণ আভ্যয়ন্তৰীন সং সংঘাত, লগতে শক্তিশালী প্ৰতিধ্বনি, তাৰপিছত ৰাজ্যৰ উৎ-উৎখান আৰু মানে অৰ্থনৈতিক সমস্যা আৰু মানে যুদ্ধৰ ফলত যেতিয়া মানে ধীৰে ধীৰে চোল সাম্ৰাজ্য মানে শক্তিখিনি মানে হ-হা-হাৰ-হ্ৰাস পাই গ'ল আৰু লাহে লাহে বুজছো?
উম উম উম আচ্ছা। নে ভাৰতীয় ইতিহাসত তেওঁলোকৰ সৰ্বাধিক অৱদানটো কি আছে?
উ উ অৱদান বুলি ক'লে চা সু সংগীত, সু-সুসংগ সুসংগঠিত প্ৰশাসন, লগতে তোৰ শক্তিশালী নৌ বাহিনী আছিল লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, মন্দিৰ স্থাপত্য লগতে তোৰ শিল্প, সাহিত্য আৰু মানে স্থানীয় শশানৰ মানে বিকাশ হৈছিল আৰু।
অ' অ'।
এনে কৰচোন? হা
চোল সাম্ৰাজ্যৰ পৰা কি শিক্ষা লব পাৰি?
শিক্ষাটো ল'ব পাৰিলে চা আমি সুশাসন পৰিকল্পিত, উন্নয়ন নহ'লে তোৰ জলসম্পদ ব্যৱস্থাপনা লগত এইটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্কৃতি সংৰক্ষণ আৰু মানে শক্তিশালী নেতৃত্বৰ গুৰুত্ব ল'ব পাৰি আৰু।
অ' মানে? চোল সাম্ৰাজ্য অকল শক্তিশালী ৰাজবংশই নহয় আৰু ই মানে দক্ষিণ ভাৰতৰ ৰাজনীতি, অৰ্থনীতি, শিল্প
উম।
এইবোৰ মানে প্ৰতিষ্ঠা কৰিছিল আৰু বিশ্ব দৰবাৰত। আৰু মানে আজিও চোল যুগৰ মন্দিৰ, শিল্পকলা শিলালিপি, আৰু মানে প্ৰশাসনিক ধাৰণাই ইতিহাসবিদ আৰু মানে গৱেষণক সকলক আকৰ্ষণ কৰে আৰু আৰু
উম।
তেওঁলোকৰ কীৰ্তি ভাৰতীয় সভ্যতাৰ এটা উজ্জ্বল অধ্যায় আৰু।
হয় হয়।
সেইটোয়ে আৰু মানে চোল সাম্ৰজ